হেল্ল'
অ কি কৰিছা?
আছোঁ এনে বহি।
অ
ত তই কি কৰি আছ?
মইয়ো আছো, এই মাজতে তই এদিন কৈছিলি নহয় কিবা ফুৰিব যাম বুলি কৈছিলি যে।
তাকেতো ভাবি আছোঁ।
অ ক'ত ফুৰিব যোৱাৰ কথা কৈ আছিলি কিবা, মানে কৈ আছিলি নহয় যে, অলপ ভ্ৰমণ কৰি
তেনেকুৱা পৰিকল্পনা বৰ্তমান কৰা নাই তই কিবা ভাবিছা নেকি?
ভাবা মানে মইতো এনে ভাবি আছিলো এনে ধৰি লোৱা এই আগতে যে আমি ড্ৰামা কম্পিটিশনৰ মানে। নাটকৰ কম্পিটিচনত এ প্ৰতিযোগিতাত লৈ গৈছিলোঁ? এই তেনেকে তাৰমানে অলপ ভাবিছিলোঁ মই।
অ এইবাৰো তোৰ নাট্য দল লৈ যাবি নেকি?
নাট্য দল মানে এইবাৰ মানে তোৰ হেৰি কৰ্মশালা আমাৰ আৰম্ভ হয়। তেৰ তাৰিখৰ পৰা।
অভিনয় কৰ্মশালা।
অভিনয় কৰ্মশালা আৰম্ভ তেৰ তাৰিখৰ পৰা ত হলে এইবাৰ তাৰ মানে হেৰি মই ইতিয়ালি কথা পতা নাই কথা পাতিম বুলি ভাবিছো।
তহঁতৰে কৰ্মশালাখনত নৃত্য গীতৌ আছে নেকি?
নৃত্য গীত নাই নৃত্য আছে আৰু অভিনয়।
অ ত এই দলটোক লৈ যাব বিচাৰি আছা।
এইটোয়ে ভাবি আছো এইবাৰ লৈয়ে যাও নেকি এইবা।
নিশ্বৰ
ভূৱনেশ্বৰ নহয় আজিকালি তাৰমানে আগতে কটক কটক আৰু কটকত গৈছিলো তো উৰিষ্যা তই এতিয়া তাৰমানে সিহঁতৰ অলপমান চেঞ্জ কৰিছে সিহঁতে তাৰমানে দুটা হেৰিত পাতে এতিয়াটো তাৰমানে কি হয় এই ছেপ্তেম্বৰত তোৰ উ পুৰিত পাতে মানে যত জগন্নাথ নাথ মন্দিৰটো আছে। দুবাৰ হয়। এইবাৰ তাৰমানে কি এ পুৰীত এটা প্ৰতিযোগিতা হয়। এটা প্ৰগ্ৰেম পাতে এ হেৰিটো পাতে উ
মানে সিহঁতৰ এটা কাৰ্যসূচী থাকে আৰু তেনেক-
কাৰ্যসূচী থাকে এ আৰু তোৰ এক এটা হ'ল তোৰ হেৰিত এই কটকত। এতিয়া মই ভাবিছো কটকততো বহুত বছৰ গ'লো ত' এবাৰ পুুৰীতে যাও নেকি। এ মানে যিখিনি আমাৰ অভিনক কৰ্মশালাৰ ল'ৰা ছোৱালী থাকিব ছাত্ৰ ছাত্ৰী থাক- এইবাৰ সিহঁতক লৈ কিনে এখন নাট টক লৈ আৰু ডান্সৰো এনেকে লৈ, তেনেকে যাওঁ বুলি ভাবিছো মই।
আচ্ছা নাটক আৰু নৃত্যৰ যিটো দল আছে সেইটো লৈ যাব বিচাৰি আছা।
অ নাটক আৰু নৃত্যৰ হয়।
অ অ ত কোন জাগাত হয় তই জানানে ভালদৰে।
জানো জানো সেইটো জানো মই এইটো তাৰমানে ছেপ- প্টেম্বৰত অহ ছেপটেম্বৰ বা অক্টোবৰৰ এইখিনি সময়তে হয় এইব- জগন্নাথ মন্দিৰ যোনটো আছে মন্দিৰৰ কাষত আহ সিহঁতৰ তাৰ মানে এটা হেৰি হ মানে প্ৰগ্ৰাম মানে হেৰিটো কৰে আৰু, কাৰ্যসূচী বুলি তাত আৰম্ভ হয় আৰু এই যোনটো হেৰি আছে তোৰ আহ মানে যত থকা মিলা এইবিলাক চব তাতে মানে আগতে যেনেকে কটকত যেনেকে হেৰি হৈছিল এ সেনেকুৱা চিষ্টেমে কৰছে।
সেইবোৰৰ কোঠাবোৰ কেনেকুৱা চাফ চিকুণ আছেনে?
চাফ চিকুণ কোঠাবোৰ চাফ চিকুণ হয় আৰু মানে আগত তে আমি যেতিয়া খোৱা লোৱাৰো ব্যৱস্থা আছে আৰু কোঠাবোৰ মানে কি হয় আমি আগতে যেতিয়া কটকত গৈছিলো কটকত যাওঁতে মানে বেত বে মানে যোনবিলাক বিচনা আছে আহ এ বিছ- চনাবোৰ মানে সেই তোৰ প্লাষ্টাৰ মানে চিমেনটেৰে বনোৱা মানে ফিক্স।
অ পকাৰেই আছিল তাৰমানে। পকাৰে যিটো পাৰমানে মানে এইদম বনোৱা থাকে সেই
বনোৱা থাকে হা চিৰস্থায়ী হলে আৰু তলতো মানে গাদি লৈ কেনে তেনেকে শুব পাৰি এ তো ই এতিয়া মই কটকত গৈছিলো কিন্তু এই অ উৰিষ্যাৰ পুুৰীত যোনটো হয় সেইটো এ মই যোৱা নাই সেইকাৰণে ভাবিছো এইবাৰ যাওঁ নিকি?
অ যদি তহঁতৰ দলটো তেনেকে যায় না গ্ৰাম্য মহিমাৰ এইটো যিটো কৰ্মশালাৰ দল আছে যাব পাৰা।
উম। তাকে মই ভাবিছোঁ আৰু এই দেহলি দিল্লীত যোনটো দেহৰাডুনত হয় তাতো ভাল বোলে বিৰাট ভাল। দিল্লী, দেহৰাডুন আৰু মহাৰাষ্ট্ৰটো হয় বোলে, ই ৱি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ এইবিলাকতো হয়। এই তেনেকে তাৰ মানে মই অলপমান ভাবি আছো? মই সেইকাৰণে মই বোলো তোৰ লগতো অলপমান আলোচনা কৰোঁ
ইয়াৰ আগতীয়া কিবা ব্যৱস্থাৰ বিষয়ে তই জাননে নাই? আগতীয়াকৈ কেনেকৈ টিকট কাটিব পাৰি?
আগত মানে কি গভমেন্ট আমাৰ অ যোনটো গভমেণ্টৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা তাৰমানে এটা আমাৰ
অ
আ হেড কনচেচন থাকে, কনচেচন মানে অ, এই চৰকাৰৰ ফালৰ পৰা কিছুমান মানে ব্যৱস্থা থাকে যোনবিলাক এতিয়া যোনটো টিকটৰ ভাড়া সেয়ে যদি ধৰি লও
তহঁতৰ যিটো মাচুল সেইটো অলপ কম থাকে কি জানে?
অ সেইটো কম থাকে সেইটো কম থাকে বহুতে কম থাকে। আ তেনেকে তাৰমানে আৰু কিবা এটা শতাংশ কমাই দিয়ে, কিবা এটা শতাংশ মানে ভালেখিনি শতাংশ কমাই দিয়ে। আৰু সেই হিচাপত তাৰমানে যোনটো দল থাকে সেই দলত মানে গোটেইখিনি যেতিয়া ৰিজাৰভেচন কৰোৱা যায় এই তেতিয়া তাৰ মানে গো টেইখিনি হেই কৰা যায় আৰু, এ বে তাতে জমা দিব লাগে জমা দিয়াৰ পিছত সেই উৰিষ তা গভাৰমেণ্টৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা উৰিষ্যা চৰকাৰৰ ফালৰ পৰা তেতিয়া হে কৰে, নে তেওঁলো তে মানে এইটো কমাই দিয়ে আৰু। এ মোটামুটি তোৰ সেইটো উৰিষ্যা চৰকাৰে কৰে সেইটো মোটামুটি আ সাত ঠি শতাংশ মান কমাই দিয়ে। এইবাৰো তাৰমানে তেৰ তাৰিখৰ পৰা মা হেৰি আৰম্ভ হব বাৰ তাৰিখৰ পৰা তেৰ বাৰ তাৰিখৰ পৰা আৰম্ভ হব কৰ্মশালাটো। ত' তাতে কেজ জন ল'ৰা-ছোৱালী হয় চাও যদি হয়, মই মানে কাকো কোৱা নাই এতিয়ালৈ।
এতিয়া বৰ্তমান কিমানজন আছে কৰ্মশালাত?
নাই নাই, কৰ্মশালা আৰম্ভ হোৱা নাই নহয়।
আচ্ছা, আৰম্ভ হোৱা নাই।
বাৰ তাৰিখ, তেৰ তাৰিখৰ পৰা আৰম্ভহে হ'ব। তেতিয়াহে গম পাম কেইজন লৰা- ছোৱালী আহে? অ অহ, তেনেকে ভাবি আছোঁ?
অঁ অঁ।
তই এনে কিবা ভাবি আছা নিকি, মানে কৰবাত যাবা বা এনেকুৱা ধৰণৰ কিবা ভাবি আছা নি?
যোৱা হ'লে যাব পাৰি। তেনেকে, মই এনেকুৱা একো অসুবিধা নাই। আৰু যদি যোৱা হয় আগতীয়াকৈ টিকট কাটিব লাগিব।
অ', মানে সেই অফিচত আৰু এসপ্তাহৰ ছুটী ল'ব লাগিব, কাৰণ উৰিষ্যাত গ'লে
আগতীয়াকৈ, আগতীয়াকৈতো জন-জাননী দিবই লাগিব।
সেইটোতো হৈয়ে আৰু উম, আৰু মানে সেই মানে ছুটিটো ল'ব লাগিব, ছুটি এসপ্তাহৰ ল'বই লাগিব। তেনেকে, মই এইকাৰণে সিমান এটা সেই কৰা নাই।
আৰু যদি কিবা, বেলেগ কিবা ভাবি থৈছা নেকি তই?
বেলেগ মানে মই আৰু এটা বস্তু ভাবিছো, এই এইকেইটা দিনৰ ভি ভিতৰত তাৰ মানে মই এই, আ শ্বিলংত এটা ধুনীয়া জাগা এটা আছে। এই বৰাপানীৰ কাষতে।
অ'।
সেইটো জাগাটো মই নামটো পাহৰিলো।
এনেইতো শ্বিলং দে দেখিবলৈ বহুতে বেছি ধুনীয়া হয়, যিহেতো পুৰা সেউজীয়া পাহাৰেৰে থাকা এখন ধুনীয়া জাগা হয়, গতিকে তাত গ'লেতো অসুবিধা নহয়েই। বৰ্তমান এই গৰমৰ যিটো পৰিৱেশ, তাত গ'লে বেছি ভালে হ'ব।
ভাল লাগে আ, সেইটোয়ে। মই সেইকাৰণে তাৰ মানে ভাবি আছো যে এনে যাবটো মন আছে কিন্তু, অফিচৰ কথাও আছেতো। ত', সেইবিলাক ছুটি পোৱা হ'ব দিগদাৰ।
অ'। আগতিয়াকৈ জনাই থ'ব লাগে আৰু।
উম, সেইটোৱে।
এতিয়া কৰ্মশালাৰ প্ৰপত্ৰ কিমান মান গ'ল, কিবা অনুমান কৰিব পাৰছা নে নাই?
প্ৰপত্ৰ মানে, এনে দছজন মান হৈছে।
উম।
দহ, পোন্ধৰ জন হৈছে। এতিয়া দহ, পোন্ধৰ জন
নাই, যদি শেষলৈ থাকি যায় কমচে-কম পোন্ধৰ জন বা ষোল্ল জন বা বিশ জনৰ ভিতৰত। তেতিয়া অসুবিধা নহয় আৰু নিয়াত।
অ', তাকে তেতিয়া নাটকখন মানে ভাল হয়। আৰু এনেইতো আৰু বহুত বাৰহি গ'লো, কিন্তু মানে কিবা এটা পাম বুলি ক'লে ভাল লাগে আৰু।
অ', অ', অ', নাটক কিবা ভাবিছা নিকি? মোৰ যদি কিবা সহায় লাগে কবিয়ে।
হয়, হয়, হয়, নিশ্চয় কম নিশ্চয় কম। অ', মই এখন ভাল নাটক এখন মই নিজে লিখা নাটক, নিস্তব্ধ হৃদয়ৰ স্পন্দন। মই লিখিছিলো নাটকখন, হ। এই, আচ্ছা! ত' সেই এই, নাটকখনন সস্তব্ধ হৃদয়, নিস্তদ্ধ নাটকখন খুব ধুনীয়া! এ, সেইখন তাৰ মানে মই ভাবি আছো যে সেইখন নাটক মই আৰু নতুনকে কৰো নিকি। এতিয়া, হা! আৰু কিন্তু, সেইয়াই আৰু। সেইখন অলপ আঁ
এনেই শুনা পাইছোঁ। নিছিলোঁ আৰু। এই, যিখন তই ক'লি, নিস্তব্ধ হৃদয় স্পন্দন বুলি। এনেই এজন, মানে টম্পক শৰ্মা নামৰ ল'ৰা এজনে বোলে লিখিছিল। তেওঁৰ মানে, এইবোৰৰ ওপৰত খুব ইচ্ছা। ভাল, জানা ল'ৰা তেওঁ।
নাই।
তেওঁ মানে,
হা! বা! এইটো, এইটো তই, একদম ভুৱা কথা কৈছা? এইটো ভুৱা।
আচ্ছা!
এই তাৰমানে, এইটো তাৰ মানে ভুৱা কথা? এই, তাৰমানে এই, বেলেগৰ নাম দি কেনে, বেলেগৰ মানে, হেৰি হ'লে!
এটা কাম কৰোঁ, এদিন ভালকে লগ হৈ কথা পাতোঁ, এইটোৰ বিষয়ে। প্ৰগ্ৰেমটো মানে, যিটো আলোচনা কৰাৰ কথা আছিল, সেইটো বিশেষ দিন, ভালকে কথা পাতোঁ দেই ন'!
কথা পাতিম ন'! হেৰি এ, লগ
দে? ঠিক আছে ৰাখোঁ আৰু তেতিয়াহ'লে। পিছত, এদিন ভালকে বহি কথা পাতোঁ।
অ'! নহয়, ৰাখাতো, ৰাখিবি। কিন্তু, হেৰি এই তই কি কৰিবি, যাবি নেকি?
যাম দে, যাম দে।
যাবি?
অ'! মোৰ নাটক এখন লৈ যাম বুলি ভাবিছোঁ আৰু য
তইয়ো নাটকি হলি বা! কোন দিনাৰ পৰা নাটক লিখা হলি তই?
তাকে, লগ পালে ক'লো হয় আৰু তোক!
তাকেতো! তোক, নাটক লিখা বুলি মই গম পোৱা নাছিলোঁ। তোৰ, নাট
তোৰ চাউন্ডটো, ভালদৰে ক্লিয়াৰ অহা নাই?
নাই মোৰ, মই, ক্লিয়াৰ পাই আছোঁ। মই ক্লিয়াৰ পাই আছোঁ।